অ', বৌ কি কৰি আছা?
এয়া এই চাহ অকন খাই পেলাই
অঁ'।
খনত অকনমান বহিছোঁ আজি তাঁতট বহাই নাই নহয় ইমান ৰ'দ দিছে।
অ কি লগাইছানো?
হেৰি চাদৰ লগাই থৈছো তিনিখন৷
অ-অ, বগা নে?
বগা অ, আশী পক
অ- অ, গৰমত ল'বলে ভালেই হ'ব৷
অ, মাজত গৈই অলি দিছো৷ অ'অ' কি কৰি আছা?
এ হেই মা ওচৰতে বহি আছিলো। এনেই এই ওচৰৰ বৌ এজনী আছেহি৷
অ' তুমি ঘৰলে আহিলা নি?
অ কেতিয়া আহিলা?
অহা আজি চাৰি-
অ মই সেইফালে যোৱাই নাই এইকেইদিন৷
অ দেখ সেইদিখন অহাৰ দিনাখনে দেখিছিলো মই৷ ভিতৰৰ পৰাহে দেখিছিলো৷ মই বাহিৰলে ওলাব পৰা নাছিলো গাটো ভাল নাছিলে৷ মই সেই ভিতৰৰ পৰা দেখিছিলো মই বোলো নী বৌ গৈছেহি সেইফালদি৷ ববৌহঁত ঠিকে আছে?
ঠিকে আছে৷অ মই এই সৌ বা হঁত আছেহি তাৰ পৰা এইকেইদিন সেইটো কাৰণে ওলাবলৈ পোৱা নাই৷
অ'অ' গ'লগে নে কি আজি?
নাই যোৱা নাই৷ থাকিব কেইদিনমান৷সেই তাই মানে ঘৰলে স্কুল বন্ধ দিয়া নাই৷
অ'
তাৰপিছত গৰম বন্ধ নাই। সেইটো কাৰণে সেইয়া ঘৰত আকৌ খেতি কৰিছে। যে অনা নিয়া কৰিবলৈ মানুহ নাই৷
অ'অ'।
মানে ইয়ালৈ গুচি আহিলে তেতিয়া সেই দাদাই অনা নিয়া কৰিব পাৰিব আৰু
অ'অ'।
অ তাৰ পৰা আকৌ ডাঙৰ বা ও আহিব তাই ছোৱালী স্কুল বন্ধ দিলে৷
অ' তাত ছোৱালী স্কুল বন্ধ দিলে
অ তাত বন্ধ দিলে৷তাই বোলে সেই মাটিকন একেবাৰে ৰুই যাওঁ আৰু তাৰপা সি তাহেত দুইজনী আহি আহি গোট খাবহি আমি আকৌ খেতিলে নামিম।
অ' তেতিয়া ঘৰৰখীয়া দি পেলে
অ' তেতিয়া সেই ছোৱালীক ৰাখিবলৈ ভাল হ'ব।
অ নহ'লে ছোৱালী আৰু ক'ত?
অ' এহেত থাকিলে তেতিয়া মোৰ চিন্তাও নাথাকে৷
অ' অ'
ঠিকে আছে বাৰু মাজতে গাটো বেয়া আছিলে এতিয়া ভাল হৈছ। ছে বাৰু দপ খাই আছে এহ ছোৱালী এতিয়া সেহেঁত লগত খেলি আছে৷
অ ভাল লগ পাইছে৷অ হাই ন লো?
অ হাই প্ৰেছাৰ সেইদিনাখন কিবা বাঢ়িয়ে গৈছিলে৷তাৰপিছত হেই মিনদাই জুখিছিলেহি৷ তাৰপৰা বোলে একদম দাদাক ক'লে বোলে লগে লগে মেডিকেল নিয়া দেই ইমান বেছি হৈ আছে প্ৰেছাৰটো৷ তাৰপিছত সেই ঢলপুৱলৈও নিলে আকৌ পফুল বুঢ়া তালেও নিলে৷
অ' হয় অ আজিকালি মানুহৰ মুঠতে কৈছো নহয়, বেমাৰ ইটো পিছৰ সিটো সিটো পিছৰ সিটো টো লগে নেৰা হৈছে দেখোন৷মোৰো সেইদিনাখন তৎক্ষণাতে একদম ঘৰত মানে মই উশাহ চুশাহে ল'ব নোৱাৰা হৈ গলো৷ মায় বোলে ইয়ালে গুচি আহ দেহা এনেকে বুলি স্কুলতে মই গুচিয়ে আহিলো মানে৷গেছ অভাৰ হৈ পেলাই মানে মই খোজটো কাঢ়িব নোৱাৰো হলো না মুখে মাতিব পাৰো, না কান্দিব পাৰো, না হাহিঁব পাৰো একোৱে কৰিব নোৱাৰা হৈ গলোঁ মানে৷ ইমানে অতি হৈ গ'লগৈ৷তাৰপিছতে সেই মায়ে বোলে ইয়াৰে গুচি আহ বুলি ক'লে হেয় এঘাৰটা বজাত ট্ৰেইনতে যেনিবা গুচি আহিলো৷
অ' ভালে কৰিলা৷
পলালে আহ৷আমাৰ ইয়াৰ খুৱা জনে যে বেজী দিয়ে হি৷ তেখেতক মাতি আনি গেছৰ বিষ খুৱাই বেজি আনি দি পেলাই হে ৰ- ক্ষা মানে, এতিয়া কমিছে অলপ অ'।
অ', বিষ বুৰ ভাল পাইছা, অ', অ', লে ল'ৰাৰ স্কুল বন্ধ দিলে?
ল'ৰা স্কুল বন্ধ। দিলে অ ল'ৰা স্কুল বন্ধ মানে আগদিনাখন পৰীক্ষা এটা হৈছে পিছদিনাখন মোৰ ধৰ ধৰ মাৰ মাৰ।
অ' তুন আকৌ মাটিকন ৰুই হলগে?
লোৱা হয় পৰীক্ষা চলি থকা কেইদিনতেই ৰুই মেলি আজৰি কৰিলো যেনেকে ৰুইছো। নহ'লে আকৌ যে থাকি যাব নহয়। অ', তাত আগতীয়া হয় মানে হেৰিয়। ভাদৰমহীয়ালৈ মাটিটো আজৰি কৰিবগে লাগে যে।
অ'-অ', উম। অ', কিন্তু এই এতিয়া এইকেইদিনত আজিৰ পৰাহে ধৰা। কালিৰ পৰাহে ৰ'দ হৈছে কিন্তু আগৰকেইদিন বতৰটো বৰ ভাল আছিলে দেই, উম। উম, ৰুবলৈ ভাল হৈছিলে, এতিয়া আকৌ ঠিক নাই খৰে মাৰে নে কি এনে।
তাকেহে কি হয় গে জানো আমাৰ সেইটো চ নহয় এইটো চাইডে বৰষুণ নিদিলো আমাৰ সেইটো চাইডে অকমানকে হ। অলপ বৰষুণ দি মেলি থাকে বাৰু। অ', সেই বৰষুণ দি থকাৰ কাৰণে হে আহ। আহাৰৰ এক তাৰিখে আৰম্ভ কৰি পেলাই মানে সেইদিনাখন এডৰা দি পেলাই পাঁচ তাৰিখৰ সিদিনাখনলে গোট। গোটেইখিনি দি পেলাই আৰু আজৰি কৰি।
অ', ভালেই কৰিলা পাই।
নহলে বৰষুণ দি নাথাকিলে ৰুবলৈও বেয়া হয় নহয় এটা কাৰণে ভাল বাৰু মেচিনে পানী দি পেলাই ৰুবলে। ভাল আমাৰ তাত, অ', সুবিধা আছে, মেচিন আছে যে। সেই বাম, -বাম খেতি মেছিন। মেচিনে হৈ যায় এতিয়া মানে সেই বৰষুন নিদিলেও বাম খেতি মেচিনে হেৰি পানী দি থাকিব। লাগিব নহলে সেইবিলাক চিয়াল ফাট দি পেলাই ধান এটাও নাপাম আৰু।
হয়-হয় তোমালোকৰ সেই তাত পাচলিবোৰ হৈছে নে? অ'-অ', মানুহে সেই বিকিছে।
বিকিছে হে সেইবিলাকতে আমাৰ এটা এটা এটা।
তোমালোকৰ তাত সঁচাকে দেই বৰ ভাল।
উম, এতিয়া পাচলি জহতে ইয়াত এতিয়া ইমান দাম দি দিয়ে। পাচলি খাব লাগে মই তাকে শুনি বিচুতি আৰু। আমাৰ তাৰ পৰা দশ টকা বিশ টকাত আনি বস্তু ইয়াত পঞ্চাছ টকা খাদ। টকাত বিক্ৰী কৰি আছে, এ কালি মানে ম‌ই। সেই লগৰ ল'ৰাটোৰ হাতত দি পঠিয়াইছে মানে আমাৰাতোৱে সিও তাৰ পৰাই আনিছেগে তাকে। কৈছো বুলু ইমা ইমান দাম দি দাম দি। খাইছে আমাৰ তা কৈ আছে, বোলে বাবাই নি পেলাই ইয়াৰ পৰা তাত তাতকে আধা দামত বেছি।
হয়-হয়, অ', হয় এ দিয়াত ঢেৰ পাই দাম পাই পাছ। পাচলি আৰু মানে কি হৈছে এতিয়া কাৰো ঘৰত একো পাচলি নাইকিয়া হৈছে নহয়।
অ'।
উম, আমাৰ এতিয়া সেই আগতে জিকাই লাগে বা জিকাও নাই। অকল ভাত কেৰেলা আৰু তিতা কেৰেলা কেইটামান লাগিছে।
এ মোক সেইবিলাক খাই খাই আমনি লাগে সদায় বেলেগ বেলেগ পাচলি লাগেই দেই সেইবিলাক। কিবা অশান্তিহে পাওঁ, মোৰ আচলতে সেই মেইন বেমাৰটো সেই। হৈছে মানে কেলে বজাৰৰ পাচলি। পাচলিবোৰ কমটি খোৱা নহয়-নহয়, বজাৰৰ পাচলিয়ে শেষ।
উম-উম। আমাৰ সেয়া নাই পাচলি তাৰপিছত সেয়া তেনেকেই হ'লেও।
এই কিনি খোৱা আচলতে সেই ভাত কেৰেলা হেই তিতা কেৰেলা সেইকেইটাও যে হৈছে। এতিয়া ঘৰুৱা পাচলি খাবলৈ পাইছা আৰু ধৰি লোৱা আমাৰ তাতে আকৌ সেইবিলাক এতিয়া। নিজৰ ঘৰুৱা বুলিবলে নাই আৰু। চব মেডিচিন দিয়া বস্তু খাবলে পাও আমি উম, আৰু এনেকুৱা বৰষুণৰ ছিজনত কম দি মেডিচিনন দিয়ে নি। এটা একো জিকা ভুল একো এটা বেয়া নহয় ভাবি চোৱা ন। কমটি মেডিচিন নিদিয়ে।
এতিয়া চাগে ৰঙালাওটো কলি পেলোৱা লগে লগে সেইটোত মেডিচিন মাৰিয়েই নহয় আৰু।
এই নহয় আচলতে আমাৰ এনেকে ৰঙালা খেতিটো নকৰে দেই। ৰঙালাউটো আঁতৰৰ পৰাই আহে, এই এইটো কি আছিলে ওদালগুৰি চাইডৰ পৰা আহে যেনিবা। আমাৰ তাত মানে হেৰি নকৰে মানে নকৰে ৰঙালাও খেতিটো ইমানকে। এই বহাগত যিটো ওলাই সেইটো একেবাৰে হেৰিটো মানে এইটো কি বুলি ক'ম এতিয়া এই কেঁচামূৰিয়া যিটো ওলাই সেইটো হেৰি কয় আও। সেইটো তেতিয়াই বিক্ৰী কৰি দিয়ে এতিয়ালৈ মানে নথয় উমহুম। পকালে হেৰি কৰি নথৈগে মানে আৰু
অ', অ', আমাৰ এতিয়া যোৱাবাই ইমান ভেন্দি লাগিছিলে এইবাৰ ভেন্দিও নাই, একো নাইয়ো পাচলি। বতৰো এহে
বতৰ এয়াহে আমাৰ তাত হোৱা সেইতেনে এইবিলাক শাক পাচলি খেতি বহুত ধুনীয়া হৈ থাকিলে সে মেলি চাই ন ওপৰতে আমাৰ এইফালে সেইবিলাক ইমান হেৰি নাইকিয়া
অ', আমাৰ এতিয়া শুনি এই মামা আহিছে আও মামাহে। বাৰীখনতে দেখো পাচলি য'হতেই হেৰি কৰি চলি থাকে এতিয়া মমায়ে কৈছে বা একদম মানে বহুত বেয়া হৈছে নহয়। উম, উম, উম, আমাৰ এতিয়া এই সৰু বাহঁতৰ তাত হে ককায়েকে ইমান খেতি কৰে নহয় ঘৰতে এইবাৰ বোলে জিকা বোলে লগাই নাই নহয় বগাই আছে বগ বগাই আছে, অ' এই মেডিচিন দিয়া সেইতেন খাই যোৱাবাৰ আকৌ হৈছিলে দেই তেনেকে মেডিচিন মৰাও নাছিল
উম, এ নহয় কোনোবা এটা বছৰত আকৌ এটা কথা গুটি নলগা হেৰি কিছুমানো দি দিয়ে কিছুমানে গুটিটো বিক্ৰী যে কৰে। সেইটো মানে অকল বগাই থাকে বগাই থাকে লাষ্টলে মৰিবৰ সময়ত দুই এটা লাগিব আৰু
অ', এই গুটি দিয়াও কথা আগো।
গুটিটোও বেয়া মানে সেৰি আৰু এতিয়া এই বহাগ মাহতে যি দিয়া যে মহীয়া যদি গুটি দিয়ে নহয় সেইটো গুটিত হেৰি নালাগে মানে
নেলাগে নেলাগে বৰ বেয়া দেই। আমাৰ সেই গুটি তেঙে দি থোৱা গুটি নগজি
নগযে অ', জেঠমহীয়া গুটি দিলে সহজে নগয় যে বহাগতে দিলেহে দিয়া।
উম, তাৰপৰা হে যোৱা আহা নাই নহয়? ভাত আজি সেই বনালো বুট দালি বনালো তাৰপিছত চাটনি অকন কৰিলোঁ, সেই বডি আছিল আৰু বডি ভাজিলোঁ আলু খুটি
অ',
যোৱা আহা নাই নহয়?
নাই আহা, নাই আহা, তেওঁ আহিব নোৱাৰে এতিয়া, এই বজাৰ বাৰ কেইটা বাদ দি বাকী এইকেইটা বাৰট আহিব পাৰিলেও মানে এখন কাৰণেহে অহা। বজাৰত আজিকালি বহিবলৈ ললে যে। এই খাৰুপেটীয়া বেপাৰীৰ লগত বহি দিয়ে।
অ', অ', ভালেই হৈছে দিয়া কিবা।
তেওঁ আহিব নোৱাৰে নহলে চলিবলে দিগদাৰ হৈ যায় যে কিমান লোকৰ হোটেলত পৰঠা বনোৱা কিবা কৰা সেইবিলাক কৰি থাকিব। তেনেকে কোৱাই ঠিক আছে নিঃস্বাধীন এতিয়া কোনেও একো কবলৈও নাই মেলিবলৈও নাই।
লও নাই সেইটোয়ে-সেইটোয়ে-সেইটোয়ে, এতিয়া ধৰা তাত সোমাই থাকিলে কেতিয়াবা
চলাই কাটা চলাই যায় সে তাতো তেনেকে জুখি মেলি দিয়ে আকৌ ছটি পায় তাতো পায়।
অ', ভালে হৈছে কৰি থাকক দিয়া অ', অ', উম, অ, মই এইবাৰ বাৰিষাতো যাওক মাৰ লগতে যাম।
অ', হয় তেতিয়াই যাবা বুলি কিমান আশা কৰি আছোঁ।
অ', তেতিয়া সেয়া নিমিলিলেগে, এইবাৰ ইহঁতৰ এহেতবিলাকক লগ নধৰোঁ আমি অকলে
অ', তেতিয়া কিমান আশা কৰি আছিলোঁ চব বিলাক লগত যাব লাষ্টত গৈ গৈ সেই তিনি জনী ওলালেগে, বাকী খিনি
অ', এইবাৰ মই মাৰ লগত যাম ট্ৰেইনতেই গুচি যাম। এই বাৰিষা যাওঁ তাৰপিছত যাম চাবলৈকে যাম।
কলৈও নাযাবা যিহে ৰাস্তাহে অৱনজিৎ দাই ববুৱাই চাগে কৈছেই।
কাই বৌ ব যাওঁতে ভাল নহয়।
বৰষুণ দিলে আমাৰ তাত ৰাস্তা বহুত বেয়া হৈ যায়। আমাৰ মানে সেইকখন একেবাৰে লুং লুঙীয়া ৰাস্তা নিচিনা নহয় জানো।
অ অহ। আমাৰ সেই ববহেতে তেতে যাওঁতে বাও ভাল বুলিয়ে কৈছে নয় সেই ৰাস্তা ভাল নাতিৰা বাও বাৰিষা আছিলে যে।
উম।
উম। তেতিয়া বাৰিষাটো নাযাওঁ বাও বাৰিষা এতিয়া যাবলৈও সময় নাই নহয়। অও অহ। সেইফালে সেনে গাড়ী চলে নচলে।
গাড়ী এনেকে সেইয়ৰ পা চলিয়ে থাকে টাউনৰ পা আমাৰ তালে চলিয়ে থাকে।
অ নহয় নহয় এনেকে ধৰা লাইন চলে নেকি?
নহয় লাইন বুলি কথা নাই আও।
অ এ টমটম।
অ টমটম বু আজিকালি আৰু কিমান টমটম টম টম টেম্পু আমাৰ তাত আৰু টেম্পু আৰু টমটমো কিমান সেই। তাত অনপতে চলিয়ে থাকে টমটমতকে টেম্পুহে বেছি আমাৰ তাত।
অহ অহ আহিবা আক এফালে ওলাই।
এ যাবলৈ মানে সেয়া মাও আজৰি নহয় আ যাবলে মনেই নাযায় ক'লোকো। ঘৰলে আহিলে আক চাদৰ মেখেলা গাল পিন্ধ পিন্ধি পেলাই সেইফালে যাওঁগে।
সেইটোৱে আমাৰ এ এহেত সৌবা টোৱে হয়। আকৌ হেৰি হয়ও বা ঘৰখনলে আহিলে ওলাই গ'লে মানে যায় দেখ
উহু মই এইখিনি পা এতিয়া ওচৰত বৰ্তাহসেতৰ ঘৰলেকে যোৱা নাই ৰাস্তালে ওলাই নাযাও।
অ তোহুন আও তাতে সেই গাটো বেয়া।
উম নহলে ইফালে সিফালে যাব পাৰিলো হেতেনে। অহা পিছদিনাখনে বৰ্তাহত ঘৰলে গ'লো আও তাৰ পিছদিনা পৰা যোৱাই নাই
অ অ বাৰু ঠিক আছে হ'ব তেত
অ হ'ব হ'ব উম হ'ব